শুনিছানে? অ',
আহ,
ভাইটি উঠিলে নাই?
নাই, নাই, ভাইটি শুয়ে আছে
শুয়ে আছে অ
উম,
এতিয়া চাগে নুঠে, দেৰিকে উঠিব
আহ, দেৰিকে উঠিব মানে, গৰম লাগিলে উঠিব টেবুল টেবুল ফেনৰ সন্মুখতে শুৱাই থৈছো তাত সিটো ৰুমলৈ নেযায় কুলাৰ থকা ৰুমলৈ সি নাযায়
নাযায়
সি এইটো মানে, অলপ ঠাণ্ডা দিনত সি ৰুমৰ ফালে মোৰো নকৰে
নিলেও কানে
অ', নি চিয়ৰে ৰাতিপুৱা মানে, মই এ ভাত পানী খোৱা নাছিলো যে তাক গা চা ধুই ইয়ালে আনিলো তাৰ পািছত বোলো লৈ যাও সি তাতে থৈ পেলাই মোৰ ভাত, নাই সি লৰচৰে নহয় ইয়াৰ পৰা সেইফালে নাযায় চিঞৰিছে
আহ, অ', গৰম যে সিফালে ৰুমটো চাগে সেইকাৰণে
সেই এনেকে এইটো ৰুমতে, পঢ়ি থাকি বোলে ভাল পায়
আৰু ইমান পোৱালিয় গৰম হে কৰিব পাৰিব তাতে, সিহঁতৰ ছালবোৰ কোমল আৰু উ,
উম, দেহা বাই কি কৰিছ?
দেহা বাই কিবা বনাই আছে নেকি।
অ', অ'।
দৈ চৈ আছিলে মুড়ি কিবা খাম বুলি কৈছে।
অ' গৰমত দৈটো আৰু ভালেই। উম।
দৈ খাব লাগে গৰমত।
খাব লাগে অ' আকৌ ডাঙৰ ভাইটি, কিমান টাইমত আহিব।
এ তাৰ বহুত দেৰি হয় তিনিটা বজাত পাব।
অ' তিনটা বজাত পাবহি। উম, ৰাতিপুৱা কেইটা বজাত যায়।
আঠটাত।
আঠটাতে যায়।
অ'। ৰাতিপুৱা সেই আঠটাতে যায় যিমান যি হ'লেও ছ ছটা চাৰে ছটাত সি উঠে। মানে অকনমান দেৰি হ'লে তাক বাছখনে এৰি থৈ যায় বাছখন কেতিয়াবা সাতটা পঞ্চলিছত পঞ্চল্লিশ মানতে যায়গে মানে তে এতিয়া এৰি থৈ গুচি যায়, সেইকাৰণে মানে সাতটা পঞ্চল্লিশৰ পৰা পাছলৈ ৰৈ থাকিব লাগে।
আৰু অকমান হেৰি হয়।
অ' কষ্ট হয় আকৌ বাছে আনি, খোৱা বহি।
আয়ো বাছখনো থৈ ল'ৰা ছোৱালী থৈ থৈ আহে যে বাছো।
উম, দেৰি হয় ন সেইকাৰণে।
সেইকাৰণে অ' তাৰো অকণ হেৰি হৈ আছে আৰু ল'ৰাটোৰ। গৰমৰ উম।
এই গৰমত ৰাতিপুৱা মানে হেৰি আৰু সি তাৰো গৰম বেছি ৰাতি সি নিজে গৈ পেলাই উঠি কুলাৰৰ সন্মুখত গৈ পথালিকে শুই থাকেগে। আমাৰ ভৰিৰ ফালে শুই থাকে।
অ' সেইফালে শুই থাকে।
গৰমটো সহ্য কৰিব নোৱাৰা যেন পালে সি কাকো নেমাতে গৈ পেলাই ব ভৰি পেলাই গৈ শুই থাকে গৈ।
ভৰিফালে গৈ শুই নযোগাই আৰু। তোমালোকৰ ৰাতি।
অ' তাৰ পিছতহে মই মানে কি সাৰ পাই থাকোঁ মোৰ, মোৰো গৰমটো একেবাৰে সহ জানা মানে মই এ আধা ঘণ্টা মূৰে মূৰে মানে চাওঁ এই দুইটাকে গৰম পাইছে নেকি, এ তেতিয়া চাই দেখিয়ে কালি ৰাতি এ মই টানি টানি আনিছোঁ শুন উঠা উঠা। এইফালে আহা ভৰিত শুব নালাগে মই সেই তোমাক বেলেগ জেগা দিম। আকৌ জেগাবোৰ ওলিয়াই কুলাৰটোৰ সন্মুখত তাকো।
গৰম যে সহ্য কৰিব পৰা নাইও পোৱালি মানুহ, দিনতটো স্কুলত থাকা হয়।
কষ্ট হয়। আকৌ ৰাতিপুৱা ধৰা যিমান গৰম হ'লেও যি হ'লেও বা ৰাতি নাই কোৱা বুলি সোনকালে উঠিব লাগিব।
যাবই লাগিব।
উ, উম।
আঠটা বজালে তেতিয়া যাব লাগেই।
মানে এতিয়া ধৰা, স্কুল মিচ কৰা বুলি ক'লেও ক'ব নোৱাৰো লাষ্ট ডে কিটা কিবা কিবি দি থাকে ন', আৰু এক্জামটোও আছে তাৰ। আকৌ ঘৰলে যাওঁতে দুমাহ তাৰ লষ্ট হ'ল। এখিনি আছে, ফিলআপ কৰিবলে।
উম, উম। তেতিয়াও বহুত লষ্ট হ'ল নহয় দুমাহ আৰু। উম।
এতিয়া সেইকাৰণে সেইবিলাক তাক মেনেজ কৰাব লাগি ব ন'। মানে কষ্ট সেইকাৰণে তাৰ বেছি হৈছে।
হৈ যাবগে বাৰু
উম, উম। নাই গৰম বন্ধতে মিলা মিলাই মেলি মানে হাফইয়াৰলিলে পঢ়াওতে মিলাব লাগিব। উম
সিও সৰুৱে পাৰিছে যে ইমান হেৰি কৰিবলৈ। উম।
অ'। সেই সৰু মানে তাৰ ক্লাছটোত সি সঁচাকেই সিয়েই সৰু। তাৰ ক্লাছটোৰ ছব এ এই টিয়াৰ্চ, ছেভেন ইয়াৰ্চ, নাইন ইয়াৰ্চ, এনেকুৱা ষ্টুডেণ্ট। মেমেও কৈছে সিয়েই সৰু মানে টা ছবছৰ হৈছেহে নে
চবছৰ হৈছে হে। অ'।
কষ্টতটো মানে বয়সটোতকে বেছি হৈছে। দুপৰীয়া ভাত নবনাই, সেই জলপানেই খাম আৰ। মানে ভাইটি আহি ভাত খাব। দেহাই, মই জলপান খাম দৈ দি।
নইপানিখ, উম।
ইমান গৰমত বাৰে বাৰে ভাত বনোৱাটো, একদম বহুত কচ
উম। বনোৱাতোও আকৌ খোৱা মানুহ আৰু মন নাযায়।
অ'।
উম।
সিকাৰনে
সিকাৰে, গছ গছনিবোৰ কাটিছে আৰু ক গৰম নাবাহিব।
অ', গোটেই আৰু ৰাস্তাই পদিৰে গছ নায়ে, য'তে ত'তে গছ বিলাক কাটিএ পেলাই। অ'।
ইটো বনাবলৈ, সিটো বনাবলৈ চব কাটি আছে আৰু।
অ'। উঠিলে নেকি অপোল'ৰাটো।
অ', সাৰ পাই গৈছে।
যি গছ-গছনিবোৰ কাটিছে আৰু গৰম বাঢ়িছে। উম।
কোৱা।
ৰাস্তা কাষত ক'বলৈ যায়, গৈ পেলাই গাড়ী এখনৰ কাৰণে ৰ'বলৈও এতিয়া গছ এজো
অ'।
গছে নাই, একেবাৰে আগতে যে ৰাস্তাবোৰ। চোন তাৰে যোৱা ৰাস্তাটোতে কিমান গছ আছিলে।
অহ,
উম, এতিয়া গছ গছনি চব কাটি পেলালে আৰু।
এতিয়া আমাৰ ৰাস্তাত আছে মানে তোমাৰ গছ-গছনি।
উম,
কিন্তু মানে কি হয় পকা ৰাস্তাটো গৰমতটো। মানে সেয়া কাম নি দিয়া নিচিনা হৈ গৈছে।
নিদিয়ে এনে কৈছে আৰু ডাইৰেক্ট চাবাচোন মুখতে লাগে গৰমডাল।
অ,
খোজকাঢ়ি যে একেবাৰে, আহিব নোৱাৰি।
অহ, একদম বহুত। মানে কিবা মানুহবোৰৰ দেহাবোৰ শেষ হ'ব আৰু।
সেই হ'ব আৰু উম,
সৰু ল'ৰা ছোৱালী বোৰলেহে বৰ।
বৰ বেয়া লাগে। উম, সিহঁতে যে ক'বও নোৱাৰে বুজিও নাপায় উ, কি হৈছেও কিছু ধৰিব নোৱাৰে।
অ,
বৰ বেয়া লাগে সৰু পোৱালীবোৰ কলৈ দেই।
অ,
গৰমত সেইকাৰণে পানীটো বেছিকে খাব লাগে।
খাব লাগে। উম, উম, আকৌ তিহু-চিহু খাব লাগে। উম, সেইটো মাংস-চাংস বেছি খাব নালাগে গৰমত মচলা।
অ, কিন্তু আকৌ আমাৰ সেই মাংসাহে খোৱা বেছিকে হয়। এনে কোৱা হৈছে, আজি সেই। ইমান গৰম যদিও কালি ৰাতি খাচী মাংস আছিলে দোহাই মই সেহে খালো।
আমি আকৌ মাছ খাই আছো এইকেইদিন দেই টেঙা শাকে মাছে।
উম, মাছ খাব লাগে টেঙা-চেঙা দি। আমি কালি মাছ খাইছিলো দিনত।
উম,
ৰাতিলে আকৌ খাছি মাংস।
খাচি মাংস আনিলে।
এ, খাচি মাংস খালো ছিলে এতিয়া টাইমত খাই দিলো।
উম,
তেনেকে।
আলতে হেৰি কাটিছিলে বৰালি মাছ কাটিছিল।
অ,
কেজি ব মছ্তটো।
অ, ডাঙৰ বৰালি মানে।
বা সেয়া মাছ সেয়া মাছ আনিছিলে। বনাই তেনেকেই থৈ দিয়াই আছে।
খোৱা মানুহ নাই।
খোৱা মানুহ নাই।
উম।
কোনো নাযায়ে।
অ'।
উম।
গৰম গৰমত। আমি দুজনে সেই ৰাতিপুৱা সোনকালে খাই দিওঁ। মইতো কেতিয়াবা মানে তোমাৰ বহুত সোনকালে উঠো নহয় সেইয়া আজিও চাৰে চাৰিটা মানতে উঠিছো। তেনেকে সোনকালে উঠো মানে মই নোৱাৰো মই গৰম সয্য মোৰ একেবাৰে নহয় উঠি মানে গা চা ধুই দিওঁ যে। কালি নে পৰহি মই আঠটা মানতে খাই গোটেই দিনটো নাই খোৱা।
ৰাতিপুৱাই খাই দিছা!
অ', গা পা ধুই মানে ভাত কেইটা খাই নাই আৰু দিনটো নাই খোৱা। দিনত জুচ চুচ কিবা কিবি খালো আৰু। আগবেলা মানে অলপ হেৰিতটো হয় ন। অকনমান বতৰটো হেৰি হৈ থাকে যে তেতিয়ায়ে খাই বৈ মানে হেৰি হয় দিওঁ আৰু এই
মইতো কিমান দেৰি লৈকে ৰাতি গোটেই শুবই নোৱাৰো ঠিকে নাই ইমান দেৰিকে শু। ৰাতি পুৱাই যায় তেতিয়া শুৱা হয় আৰু একে।
এ আমাৰ দেহাৰো তেনেকুৱা হৈছে। সেই শুব নোৱাৰে টেবুল ফেনো লগাই চিলিঙি ফেনো লগাই। কিন্তু মানে দৰ্জাবোৰ হেৰিবোৰ ভেন্টিলেশচনবোৰ তোমাৰ চব ব্লক হৈ থাকে ন আৰু তাই সেই কাৰণে হে।
শুব নোৱাৰো মইয়ো ৰাতিপুৱা শুৱা হয়। ৰাতিপুৱা সময়কনে শুও যি আৰু।
চব মানুহৰে হৈছে এতিয়াও আমাৰ গাখীৰ দিবলৈ অহা মানুহজনে কৈছে অ' গৰমত ৰাতি ৰাতি আমি নুশুৱে। কৈছে উপায় নাই ন মানুহৰ।
তাকে। ইমান মানুহৰ যে গৰমটোৰ কাৰণে লষ্ট হৈছে অও।
উম।
হ'ব দিয়া।
অ', দিয়া।